হেল্ল'
অ' কোৱা।
কি খবৰ তোমাৰ?
মোৰ ভাল। তোমাৰ কি খবৰ?
মোৰো ভালে দিয়া, চলি আছে কিবাকে।
অ'।
তুমি কি কৰি আছা এতিয়া?
মই এই সন্ধিয়া টাইম ন এতিয়া, এই আনি বহি আছো। আজি জানা মানে মই বজাৰত কৰিব গৈছিলো, তেতিয়া মানে। কেইটামান মানুহে কথা পাতি আছিল, ভাৰতৰ সংস্কৃতি বা। মানে আলোচনা কৰি আছিল সেইটো শুনি মোৰ বহুত আগ্ৰহ লাগিল।
কিবা জানা নেকি ভাৰতৰ? কিবা শুনিছা নেকি তেখেতৰ পাই?
অ' মানে শুনিছো এই মানে যে। ইমানবোৰ ৰাজ্য ভাষা আৰু পৰম্পৰা থাকিলেই মানে মানে থাকি থাকিলেও আমি সকলোৱে একেলগে বাস কৰো।
হয়।
মানে ভা ভাৰতৰ সংস্কৃতি যে ইমান মানে বৈচিত্ৰয়পূৰ্ণ যে
উম।
মানে ইমান বৈচিত্ৰৰ মাজতো আমি একতা
একতাতো আছে একতা থা কিবই লাগিব ন আমাৰ ভাৰতৰ সকলো মানুহৰ একতা নাথাকিলে কেনেকৈ হ'ব আমাৰ ভিন ভিন দেশ আছে মই জানো কিন্তু আমাৰ ভিন ভিন দেশৰ ভিন ভিন ভাষাও আছে কিন্তু তেখেতৰ যিটো একতাটো আছে মিলা প্ৰীতি যিটো আছে পৰস্পৰৰ যিটো তোমাৰ ভাল লগা বস্তু বিলাক ইটো আছে তেনেকুৱা তোমাৰ অসমৰ মানুহ বিলাকে বাহিৰৰ সং স্কৃতি বোৰো বহুত ভাল পায় আৰু বাহিৰৰ মানুহ বিলাকে আমাৰ অসমৰ সংস্কৃতি বিলাকেও বহুত ভাল পায়। তেনেকুৱাকে আৰু মিলা প্ৰীতিকে আছে আৰু আৰু আমাৰ ভাৰতৰ পৃথিৱীত আমাৰ ভাৰতটো ন আমাৰ এই ভাৰত আমাৰ পৃথিৱীৰ বিষৰ উত্তৰত আমাৰ বৈচি এ পূৰ্ণ দেশ বুলি তুমি ক'ব পাৰা। কাৰণ তাতে বহুতো ধৰণৰ এক ৰীতি নীতি আছে। এইটো আমাৰ বেলেগ কতো ঠাইত নাই আৰু তুমি ক'ব পাৰা যেনেকুৱাকে এইটো জানা নেকি? আমাৰ ভাৰতৰ ৰাজধানী কোনটো?
ভাৰতৰ ৰাজধানীতো নিউ দিল্লী।
এইটো আমাৰ ইয়াৰ পৰা কিমান দূৰ হব ন?
আহ নিউ দিল্লীটো আমাৰ অসমৰ পৰা দূৰ আছে। সেইটো মানে অলপ আ ৱেষ্ট চাইডত পৰে ন সেইটো ভাৰতৰ।
উম
সেইটো আমাৰ মানে, আমি প্লেইন দিওঁ যাব পাৰিম, ট্ৰেইন দিওঁ যাব পাৰিম। গাড়ী কৰিও যাব পাৰিম। মানে প্লেইন দি অলপ সুবিধা হ'ব ট্ৰেইন দি দুই, তিন দিন তিনিদিন চাগে লাগে মই শুনি পাইছো।
অ শুনা পাইছা তুমি মানে?
অঁ তোমাৰ মানে তোমাৰ মতে ভাৰতৰ ভাৰত সংস্কৃতিৰ মানে আটাইতকে বিশেষ বিশেষত্বটো কি?
আটাইতকৈ বৃহত্বটো ন এ মই যেনেকুৱাকে কলো তোমাৰ আমাৰ গান বোৰ আমাৰ ৰীতি নীতিবোৰ চবৰে ভিন ভিন কিন্তু চবেই একেলগতে থাকে সেইটো সেইটো এটা ভাল লগা কথা। তাৰে পিছত তোমাৰ আমাৰ ইয়াতে ভাৰতত তোমাৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, জন্তু জানৱৰ আছে আৰু আমাৰ ইয়াতে যিবিলাক সুন্দৰ সুন্দৰ ফুল চুল এইবিলাক থাকে ন? চাই কিনেও ভাল লাগে। আমাৰ ভাৰতত হেৰিও আছে কাশ্মীৰো আছে য'ত বৰফ ফৰ ইমান ধুনীয়া দৃশ্য থাকে ন তাতে। চাইকেনে মনটো মানে ভৰি যায় আৰু।
আমাৰ ভাৰত এনেকা এটা দেশ যাতে আমি গৰমো পাওঁ ঠাণ্ডাও পাওঁ কেতিয়া মানে অ বিদেশতো মানে কেইটামান দেশ আছে, যাতে মানে অকল ঠাণ্ডাই অকল গৰমে বা অকল ৰাতিয়ে অকল অ এনেকে হৈ থাকে। কিন্তু আমাৰ ভাৰতত আমি চব পাওঁ। আমাৰ ইয়াতে বৰফো পৰে। আমাৰ ইয়াতে বৰষুণো দিয়ে চবেই আছে আমাৰ ইয়াত।
আৰু আমাৰ ভাৰতৰ জাতীয় সংগীত কাৰটো কোন কোন জানা নেকি?
কি ক'লা?
আমাৰ ভাৰতৰ অ', সংগীতকাৰো কোন তোমাৰ আমাৰ ভাৰতৰ জাতীয় সংগীতটো কোনে লিখিছে?
অ', ৰবীন্দ্ৰ ঠাকুৰ আমাৰ।
এইটো ক'ত থাকেনো এইটো ক'ত আছিলেনো তেওঁ?
ৰবীন্দ্ৰ ঠাকুৰতো আমাৰ অ', সেইটো নাজানো মই মই মানে সেইটো অ', আগতেটো মানে বাংলাদেশটোতো আমাৰ ভাৰতৰে আছিল ন।
অ'।
তেনেকেই মানে মই শুনি পাইছো সি মানে সেইটো যিটো মানে আগৰ যিটো আমাৰ ভাৰতৰ আছিল। তেওঁ মানে তাৰ পৰা নেকি
আচ্ছা মই মানে জানা নাছিলো সেইকাৰণে ভাবিলোঁ। না মানে মই জন গণতো গাও কিন্তু মই জানা নাছিলো এইটো তাৰ হয়। সেইকাৰণে মই সুধি ল'লো লগত তোমাক।
সেইটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ।
আৰু আৰু আমাৰ কি নিউ দিল্লীটো আছে নিউ দিল্লীত কিবা আছে নেকি? ভাল লগা বস্তুবোৰ বা দৃশ্যবোৰ আছে নেকি তুমি গৈছিলা নেকি কেতিয়াবা?
ক'ত?
নিউ দিল্লী আমাৰ যিটো ভাৰতৰ ৰাজধানী বুলি কৈছিলা তুমি।
অ', নিউ দিল্লীত মইতো কেতিয়াও কেতিয়াও যোৱা নাই মই মই যোৱা নাই কেতিয়াও।
অ'। আৰু আমাৰ হেৰি ভাৰতত কেইখন ৰাজ্য আছে তুমি জানা নেকি ইমান জানিবলৈ ইচ্ছা গৈ আছা মানে মোৰ।
অ', ভাৰতটো মানে আঠাইশ আহ আঠাইশটা ৰাজ্য আছে।
আঠাইছটা ৰাজ্য বা ইমান কেইটা ৰাজ্য।
অ', আমাৰ বহুত কেইটা ৰাজ্য আছে।
বা!
তাৰপিছত আৰু মোৰ মতেতো মানে আমাৰ ভাৰতত যে সকলো ধৰ্ম, ভাষা আৰু সংস্কৃতি সন্মান দিয়াতে মানে আটাইতকৈ ডাঙৰ কথা।
এইটোয়েটো, আমাৰ ভাৰতৰ জাতীয়
মানে আমাৰ কালচাৰটো এনেকুৱা যাতে মানে পৰিয়ালৰ প্ৰতি সন্মান বয়োজ্যেষ্ঠ লোকৰ আদৰ। অতিথিক হা আদৰ সাদৰ কৰা আদৰণি জনোৱা পৰম্পৰা বহুত মানে বহুত আছে আমাৰ।
হয়টো আছ
আৰু কয় ন যে অতিথি দেৱ ভব।
অ', সেইটোতো মেইন ন সেই এ এইটো আমাৰ ভাৰতৰ আচল চিত্ৰটো দেখাই আৰু।
অ', তাৰপিছত আমাৰ ভাৰতত ইমানবোৰ উৎসৱ উদৰ্যাপন হয় যে যেনেকে দুৰ্গা পূজা, দীপাৱলী, ঈদ। খ্ৰীষ্টমাচ, বিহু, পোংগাল, অনাম বহুতো আছে আৰু।
অ বহুতো ৰাজ্যত বহুতো ধৰণৰ তোমাৰ উৎসৱ পালন হয়। আৰু সেইটোৱেইটো আমাৰ একেলগে পালন কৰাটোৱেইটো চবতকে ভাল লগা কথা ন? সেইটো বৈচত্ৰ্যপূৰ্ণ হয় বুলি তুমি কব পাৰা।
বিভিন্ন ধৰ্মৰ মানুহ যে ই অ বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহজনে মানে সিজনৰ সিজনৰ উৎসৱত আনন্দ অং গ্ৰহণ কৰে, সিহঁতে নাভাবি যে এই এইটো তাৰ, এনেকে নাভাবে, সবে সবৰে উৎসৱত যায় সবেই আনন্দ কৰে মিলি জুলি। সবেই ভাৰ মানে পৰম্পৰাগত হাঁজ পোছাকৰ বৈচিত্ৰ বহুত ধুনীয়া, শাৰী, মেখেলা চাদৰ, ধু ধূতি, কুৰ্তা প্ৰতিটো ৰাজ্যৰ মানে নিজৰ পৰিচয় আছে এটা কিন্তু।
উম, আমি সেইবোৰ টিভিটো চাওঁ আৰু আমি আনন্দটো হয় এইবোৰ চাই কিনে ভালো লাগে, মনটো মানে ভৰি যায় উ উৎফুল্লিত হৈ কিনে, আনন্দিত মন আৰু কিনো কম। ইমান উৎসৱ আৰু আমি চবতে ভাগ লোৱাত আমাৰ সেইটো আমাৰ হেৰি সোণত মানে তেজতে আছে বুলি ক'ব পাৰা আৰু। এনকাকে আমি মানে সৃষ্টি কৰিছো আৰু সেইটোৱে।
আৰু তো খাদ্যবোৰ মানে উত্তৰৰ পৰা দক্ষিণলৈ পূৰ্বৰ পৰা আৰু পশ্চিমলৈ মানে প্ৰতিটো অঞ্চলৰ সুৱাদে বেলেগ।
অ সোৱাদে বেলেগ কাৰণ তোমাৰ তেখেতৰ মছলা চছলা বিলাকো বেলেগ থাকে ন বনোৱাৰ পদ্ধতিটো বেলেগেই থাকে সেইটো কাৰণেই।
নিজৰ সংস্কৃতিক জানিলে মানে নিজৰ চিপা আৰু পৰিচয়ৰ বিষয়ে ভালদৰে বুজিব পাৰি।
পাৰি বাৰু।
মানে আমি আমি নতুন প্ৰজন্মই আধুনিকতাৰ লগে লগে নিজৰ সংস্কৃতিক আৰু পৰম্পৰাবোৰক জীয়াই ৰখ ৰখা উচিত, কিন্তু।
জীয়াই ৰাখিবই লাগিব নহলে আমাৰ এইটো ক'ত লুপ্ত হৈ যাব আৰু নাথাকিবচোন তাৰপিছত সেইটো কাৰণে ন। ' আমি এতিয়া জানিছো আমাৰ মা দেউতাকৰ পৰাই জানিছো। আমাৰ যিবিলাক ভৱিষ্যত প্ৰজন্ম আহিব তেখেতকো আমি জনাব লাগিব ন, এইটো টো বিলুপ্ত হৈ নাযায় সবৰ মনত থাকে এইটো।
আমি আধুনিক হ'ব পাৰো কিন্তু নিজৰ ভাষা সংস্কৃতিক এইবোৰ লোক এইবিলাক মানে মূলবোধ পাহৰিব নালাগে।
সেইটোৱে, তোমাৰ হেৰি আমাৰ ভাৰতৰ চবতকে
অ' কি কোৱা?
আমাৰ ভাৰতৰ চবতকে ভাল লগা বস্তুটো কি হয় তুমি জানা নেকি? বৈচিত্ৰপূৰ্ণটো হয় বাৰু তাৰে বাহিৰে।
কি ক'লা?
বৈচিত্ৰপূৰ্ণতো হয় একেলগে থাকোঁ তাৰ তাৰে বাহিৰে আৰু কিবা আছে নেকি তুমি জানা নেকি তেনেকুৱা?
তাৰে বাহিৰে যে অসমৰ এই ইমান মানে আ চিনাৰী বিলাক দেখিব ইমান ভাল লাগে। মানে পাহাৰ আমাৰ ইয়াতে পাহাৰো আছে আমাৰ ইয়াতে সমুদ্ৰও আছে। সাগৰো আছে চবেই আছে আমাৰ ওচৰত।
সেইটোয়েটো ভাল লগা কথা ন' আমাৰ সেই অসমত বা বাহিৰত আমাৰ ভাৰততেই এনেকুৱা কিবা বস্তু নাই যে সেইটো ক'ব নোৱাৰে মানুহে যে আমাৰ এইটো ভাৰতত নাই বুলি। কাৰণ আমি চায়ে আছোঁ, চবেই আছে আমাৰ ভাৰতত কিনো নাই?
অঁ সেইটোৱে।
আমাৰ ভাৰতৰ কিন্তু ভাষাও কিন্তু বেলেগ বেলেগ যিটো তুমি ক'লা যেনেকুৱা ইংৰাজী কোনোবাই কয় কোনোবাই অসমীয়া কয়, কোনোবাই বঙালী কয়, কোনোবাই তোমাৰ আকৌ হেৰি কয় হিন্দী কয়। বেলেগ বেলেগ ঠাইয়ৰ বেলেগ বেলেগ ভাষা।
অঁ এ আমাৰ সংস্কৃতিয়ে মানুহৰ মাজত সন্মান সহনশীলতা আৰু ভাতৃৃ ত্ববোধ গঢ়ি তোলে।
সেইটোৱেটো মেইন সেইটোৱেটো লাগে।
এ বিভিন্নতা থাকিলেও আমি সকলোৱে ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰো।
আৰু তুমি চাইছানে আমাৰ ভাৰতৰ বহুতো কিন্তু বাহিৰৰ পৰা মানুহ আহি আছে। এই বৈচিত্ৰপূৰ্ণ আমাৰ ভাৰতটো চাবলৈ তুমি দেখিছা নে? ম‌ই কিন্তু বহুতো দেখিছো কিন্তু ইউটিবত বা টি
এ অহ আৰু আমাৰ ভাৰতৰ পপুলেশ্যন ইমান বেছি সেইকাৰণে বাহিৰৰ পৰা তেওঁলোকে অঁ মানে এ ফেমাচ হোৱাৰ কাৰণে আমাৰ ভাৰতত আহে।
মই পাইছো এইটো।
হু
আৰু তুমি ক'ব পাৰিবা নেকি আমাৰ ভাৰতৰ চ'বতকে মানে ভাল লগা ফলটো কোনটো হয়, বা জাতীয় ফলটো কোনটো হয়, ক'ব পাৰিবা নেকি?
আমেতো আমাৰ জাতীয় ফল ন'।
ও, নাই মই ভাবি আছিলো হেৰিটো নেকি? এই আনাৰস বা সেইবোৰ নেকি, আম নেকি?
মইতো শুনি পাইছো আমে
আৰু আমটো ক'ব গ'লেটো আমাৰ আমটোতো বিভিন্ন ধৰণৰ হয় ন' আমৰ নামো বেলেগ বেলেগ থাকে ভিন ভিন থাকে, আৰু তোমাৰ আমটো কিন্তু সোৱাত কিন্তু বহুত মিঠা দেই।
অঁ কেতিয়াবা মিঠা, কেতিয়াবা টেঙা
টেঙাও আছে বা, টেঙাটো আৰু কেঁচা শাকতে হয় পকীলো চুন আৰু মিঠাই হয়।
অ' অ' পকিলে এইটো মিঠাই লাগে, মানে কেতিয়াবা ট টেঙা টেঙা ভাৱটো থাকি যায়।
হয় থাকেইে দিয়া। তোমাৰ ভাৰতৰ এইটো বৈচিত্ৰয়পূৰ্ণ আমাৰ ভাৰতৰ কথা পাতি কেনে ভালে লাগিল দিয়া। আৰু মই কিছুমান জানিছিলো বস্তু, তুমিও জানিছিলা। সেইটো একেলগে কথা পাতি কেনে ভালে লাগিল, অঁ ইউটিউবৰ প্ৰাই জানি ছিলো বাৰু তোমাৰ পৰা জানি কিনি আৰু ভৰি গ'ল আৰু মনটো আৰু জানিবও পাৰিছো বহুত বস্তু ম ক'লো যিহেতু থাকিলেই হ'ল দিয়া ইয়াত তোমাৰ লগত ভাল লাগিল দিয়া।